হেল্ল' অ' কওঁ।
কি কৰি আছা?
এ' এনেই বহি আছো, তই?
এনেই আছো ইমান গৰম আজি
তাকে ইমান গৰম
মাই মই মানে টাউনত গৈছিলো আজি তাকে বোলো ইমান গাড়ী মটৰ চলে তাতে ইফালে গৰম গোটেই গাড়ীত ধুৱা মখা একদম নাকে মুখে সোমাইছেি
অহা
প্ৰদূষ নিচিনা এতিয়া মানে প্ৰদূষণৰ মানে লেভেলটো আমাৰ বাঢ়িয়ে আছে ত মাত্ৰাটো আগতকে
সেইটোৱে এতিয়া এ তই চাবিচোন প্ৰদূষ অ', প্ৰদূষণ বুলি ক'ব গেলি ইতা
পৰিমামানে এইবিলাক ব্যৱহাৰ কৰিব দিছেনে চৰকাৰে কিছুমান কৈছিয়ে। তথাপিও মানুহ গিলাকে ইমান এইবিলাক ব্যৱহাৰ কৰি আছে গাড়ীবিলাক।
আৰু কি জানা ইতা তই প মানে প্ৰদূষণ বুলি ক'লে আমিতো ধৰ বহুত বিভিন্ন বহু ধৰণৰ প্ৰদূষণ আছে এতিয়া বায়ু প্ৰদূষণ, বা আৰু হাল্লা যিটো আমি যিটো ন'য়জ পলিউশ্যন বুলিও কয় মানে আমি যে ধৰ এই বিয়াহ'ত শব্দ প্ৰদূষণ খন যিটো বিয়া বা অনুষ্ঠান কিবা যিকোনো অনুষ্ঠান হওঁক বা আমি যিবিলাক এনে কৰোঁ আৰু সাধাৰণতে গান বজাই বৰ ভাল পাওঁ আমি ভাল পাওঁ আচলতে কিন্তু সেইবিলাক শব্দৰ দ্বাৰা বহুখিনি শব্দ পলিউশ্যন হয়, তাৰ পিছ প্ৰদূষণ হয় আৰু তোৰ বহুত বিভিন্ন ধৰণৰ প্ৰদূষণ আছে হা, অ', পানীৰ যিটো প্ৰদূ খ মানে আমি এইটো পানীও লেতেৰা কৰি আছোঁ।
পানী লতেৰা কৰি আছোঁ গোটেই যদি জাবৰ জোথৰ বিলাক গোটেই পানীতে পেলাওঁ গোটেই যদি নদ নদীতে পেলাই দিওঁ আমি গোটেই জাবৰ জোঁথৰ বিলাক এটা দম কৰিটো আমি কেতিয়াও নেপেলাও মানুহে কিবা এটা খালা নদীত পেলাই দিলে পুতটোপোলা বান্ধি কথা হ'ল সেনকে মানুহে মে মানুহে প্ৰদূষণ কৰি আছে সেই কাৰণে মানুহে ব্যৱহাৰৰ মানে হেৰি ভুগি আছে এতিয়া যদি আমি প্ৰকৃতিক শাস্তি দিছে ন নাই শাস্তি দিয়া যান ন শাস্তি দিছোঁ কাৰণে নদীয়েও আমাৰ উল্টেই বেমাৰ দিছে এ সেনেকুৱা কথা এতিয়া। তাৰ পৰাও ধৰা কিছুমান এতিয়া ৰোগবিলাক হৈছে কলেৰা, বেমাৰ ডায়েৰিয়া কাৰোবাৰ মানে নদীৰ পানীও কিছুমানে ডাইৰেক্ট খাই নে যিবিলাক ধৰা তোমাৰ এই একদম দৰিদ্ৰ অঞ্চল থাকে কিছুমান তাতে খাই।
এতিয়া তই চাবিচোন আহ মই এতিয়া অ শুন বিহা তই মানে এতিয়া প্ৰদূষন বুলি কলি তই অ মই ভাবো আৰু এখন ঘৰত ৰ চাৰিটা মানুহ আছে হয়নে? চাৰিটা মানুহৰ যদি চাৰিখনকে গাড়ী থাকে কথাাতটো কৈছো মানুহজন ধনী হব পাৰে পইচা থাক পাৰে কিন্তু সেই মানুহজনৰ যদি চাৰিটা মানুহৰ চাৰিখনকে গাড় গাড়ী আছে। সেই চাই দুটা মানুহে এটা জোগাতে যাব এটা জোগা মানে কি আৰু ওচৰে পাজৰে যাব কিন্তু চাৰিওখন গাড়ী ব্যৱহাৰ কৰি আছে। ত' সেই চাৰিখন ব্যৱহাৰ কৰা মানে বস্তুতৰ উ কি হ'ল পেট্ৰল খৰচ গেল পইচা বেছিকে গেল পেট্ৰলৰ পইচা তাৰ উপৰিও
ব
অ' মানে প্ৰদূষণৰ সৃষ্টি হ'ল হয়ে নে নহয়? মে গছ গ কাৰ্বন ডাই অকাইটো নিজে ল ন গ গ আৰু আমাক অক্সিজেন দিয়ে।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
কিন্তু গছ কাটি আছো প্ৰদূষণ বাঢ়ি আছে ত কাৰ্বন ডাই অক্সাইড কেনেকে ল'ব গছ এক দালে ইমান খিনি।
অঁ।
সেইকাৰণে বেছি আমাৰ যি মানে আশে পাশে থকা বেছি কুঁৱলী যেন দেখা পাও বা এতিয়া মানে আমি আৰু অ' অকল আমাৰ ইয়াতে ইয়াতেতো বেছি নাই দেলহি বা এনেকুৱা ধৰণৰ জাগা বিলাক কিমান প্ৰদূষণ মানে তাতে
মানুহে কেংকে থাকে মানে? কেংকে এতিয়া নিজ ঘৰত ইয়াৰ মানে কিবা
পিউৰিফায়াৰ অ', সেইটো ইমান লেতেৰা হৈ থাকে। উম, হ'লেও পিউৰিফাই আৰু একদিনতে লেতেৰা হৈ যা ভাবচোন কিমান ধৰ মানে অদ্ভুত ধৰণৰ সেয়া হয়, আৰু তাৰকাৰণে আমাৰ বিভিন্ন ধৰণৰ যিবিলাক হৃদয় অ', মানে কি আৰু হাৰ্টৰ বেমাৰ হয়। বা বিভিন্ন ধৰণৰ আজিকালি নতুন
হৃদক্ৰিয়াটো বন্ধ হৈ যায় কিছুমানৰ, সেইটোয়েতো আচানক হেৰি আহি যায় তোমা হাৰ্টএটেক আহি যায় আজি-আজিকালি।
অ', এতিয়া চিন্তা কৰবা লাগা হৈছে আৰু গোটেইখিনি কথা।
এইটো আ বেলেগক দোষ দিলে মানুহে নিজে সৃষ্টি কৰি আছে এইবিলাক বেমাৰ। গাড়ী বিলাক ইমান চলাবা নালগে বা ইমান এতিয়া চা কিছুমানৰ শব্দ শুনিয়ে মানে হাৰ্ট এটেক আহি যায় নে ডাঙৰ- ডাঙৰ শব এতিয়া কোনোবাই কাষৰে যদি ধৰা কিবা বিয়া চিয়ায় যদি বিয় এটিয়াটো বজাবই বাৰু হ'লেও যদি ননস্তপ সেই বিয়াৰ গোটেই একে এসপ্তাহ এক মাহৰ যদি বজায়ে থাকে ননস্টপ কাষৰ মানুহৰোতো অশান্তিৰ এটা সৃষ্টি হয় না এইবিলাক
সেই বিয়া ঘৰৰ ওচৰে পাজৰেতো বহুত ছাত্ৰ ছাত্ৰীয়ে
অ' সেইটোয়েতো আৰু বিয়া বিলাক বিয়াৰ এতিয়া আমাৰ অসমত বিয়াৰ চিজন মানে হৈছে তোৰ মা চিজন। বা ফেব ফেব্ৰুৱাৰী যিখিনি টাইমত হয় সেইখিনি টাইমত খুব পৰীক্ষাৰ বেছি হয় না সেইকাৰণে একে অলপ চাই চিতি কৰবা লাগে আৰু চব যাতে আনৰো অসুবিধা নহওক নিজেও কষ্ট নাপাওঁক।
উম, এতিয়া আমি যদি প্ৰদূষণ গিলাক কমাবা চাওঁ তেতিয়াহ'লে আমি গছ চছ ভালকে ৰুবা লাগব। এ গছ মানুহে নোৰুৱে দেখোন গছ বিলাক কাটি কাটি-কাটি- কাটি চব দলং বনাই দিছে বা কিবা বনাই বিল্ডিং বনাইছে কৰ'বাত কিবা বনাইছে এতিয়া আমাৰ এই দৰঙৰে এইখন এ যি চেৰিকালচাৰ ফাৰ্ম আছিল সেইখনতে দেখোন গোটেই ব্লক চ্কৰ সেইখনত গোটেই কাটি কাটি- কাটি সেইখন মেডিকেল কলেজ বনাই আছে সেনেকুৱা কথা। আৰু আমাৰ লগতে প্লাষ্টিক-প্লাষ্টিক আমি ব্যৱহাৰ কৰি থাকো ইমান প্লাষ্টিক বস্তু আচলতে ব্যৱহাৰ কৰাটো বেয়াই গম পায়নে এইটো পৰা বোলে কিবা ডাঙৰ বেমাৰ হয়।
আৰু সেইবিলাক মাটিৰ লগত মিহলি হৈ নাযায়। আৰু মিহলি হৈ নাযায় ন মিহলি হৈ ন যোৱাৰ লগে-লগে মাটিৰ লগত মানে তাত বেমাৰৰ সৃষ্টি কৰে সেই মাটি খিনিতে আমিতো থাক কো ন সেইকাৰণে। আৰু কি হয় এই মই বহুত এনেকুৱা কল কাৰখানা মানে ইণ্ডাষ্ট্ৰিজ গিলা দেখছো যিবিলাকত কি হয় ইণ্ডাষ্ট্ৰীৰ যিবিলাক পানী আছে সেইবিলাক এ ওচৰত থাকা নদী এনেকুৱা এৰি দিয়ে।
উম।
এতিয়া নদীত এৰি দিয়াৰ লগে-লগে উম যিখিনি আমাৰ ক কলখানাৰ বা কাৰখানা বুলিয়ে কৈছো কাৰখানাৰ যিখিনি পানী আছে সেই পাই পানী খিনি আচলতে বহুত বেয়া মানে এটা বেয়া কাৰণ বহুখিনি ফিল্টাৰেচন বহুখিনি সেয়া কৰা হয় ত' সেইটো বহুত সেয়া পানী সেই পানী খিনি যদি অ তোৰ অ নদীত মানে দিয়া হয় এৰি দিয়া হয় তেতিয়া আশে পাশে থকা যিখিনি মানুহ আছে।
উম।
সেই মানুহখিনি কিমান অসুবিধা এটা হ'বা পাৰে বা আৰু সেই পানী খিনি খাই বিভিন্ন ধৰণৰ জন্তু
অ', গংগাকে এতিয়া মানুহে ইমান ধুনীয়াকে পুজে হে। একদম মানে মনৰ শা শান্তিৰ কাৰণে কিন্তু সেই ইমান লেতেৰা কৰি আছে যমুনা নদীতো ইমান লেতেৰা।
উম- উম, আমাৰ-আমাৰ এতিয়া ভাৰতত মই কৈছো অ ভাৰতত আমি নদীটোক অ' পূজা কৰো কিন্তু আমি ভাৰতত পূজা কৰা মানে পূজা কৰাৰ পিছতো মানুহ বিলাকে ইমান অপব্যৱহাৰ কৰে মানে।
উম।
কিন্তু বাহিৰৰ দেশত চাবি তই কোনো এটা নদীক ধৰ পূজা নকৰে আমি যেনেকে কৰি আছো কোনো টা নদী সেনেকে পূজা নকৰে কিন্তু সেই নদী গিলা আমাতকে কিমান চাফা।
ধৰ্ম বা নীতি নিয়মবিলাক বেলেগ, আমাৰ পূজা কৰক কিন্তু লেতেৰা কৰিবা নালাগে নে।
এতিয়া আমি পূজা কৰোঁ, এই পূজা কৰা বস্তুটোকে যদি আমি লেতেৰা কৰোঁ কিন্তু বাহিৰৰ দেশতো পূজাও নকৰে।
অ', ময়ে এতিয়া দেখা পাইছোঁ তেজপুৰৰ গণেশ ঘাটত মানে গণেশ মন্দিৰ এটা আছে চাইদত তাৰে ধূপৰ পেকে চব ব্ৰহ্মপু পেলাইছে সেংকেটো ব্ৰহ্মপুত্ৰৰ পানী লেতেৰা হৈ আছে, অকল ইখ সিটো মন্দিৰৰ মানে সেইখিনিতো জ বা ধুকৰ পেকেটবিলাকো দিব পাৰে হয়নে নাই কচোন? যদি নদীতোতো বে-লেতেৰা কৰি আছে প্লাষ্টিক বিলাক যায়-যায়-যায়-যায়-যায় সেই তাৰে কেমিকেলবিলাক যায় আকৌ মাছ খাব, সেই মাছেই আকৌ আমি খাম।
অহ, আমাৰ বেমাৰ সেয়ে উ, উ, আৰু পানীবিলাক বহু মানে অকল নদীৰ পানী যে, আমি মানুহেই ব্যৱহাৰ কৰি কৰি আছো
উম
অ এতিয়া নদীৰ পানী অকল আমি মানুহে ব্যৱহাৰ কৰা নাই। অ সেইটয়ে আৰু নদীৰ পানী গিলা আমি ব্য্ৱহাৰ কৰা নাই কুকুৰ অ বিভিন্ন ধৰণৰ যিগিলাক জীৱ জন্তু আছে সেইগিলাকে ব্যৱহাৰ কৰি আছে সেই জীৱ জন্তু বিলাকৰো বেমাৰ হয়ে বা হয় হয় নে নহয়
উম এতিয়া আমি যদি এতিয়াই যদি সতৰ্ক নহওঁ না ভৱিষ্যতে আৰু মানে তোমাৰ পৰি পৰিস্থিতি আৰু ভয়ানক হ'ব পাৰে মানে বহুত মানে তোমাৰ সম্ভাৱনা আছে আৰু এতিয়াই যদি ভালকে এইবিলাক চৰকাৰেতো আইন কৰি দিছে যে এতিয়াতো পেট্ৰল ডিজেলৰ দাম বাঢ়ি গেছে সেইকাৰণে মানে
আৰু প্ৰদূষণৰ কথা অ' প্ৰদূষণৰ কথা ক'বা গেলি চৰকাৰে কিন্তু বহুখিনি আগবঢ়েছি কাৰণ অ' চৰকাৰে তোমাৰ অ' ম কি বুলি কম এই যিবিলাক গ্ৰীণ বাছ হওঁক মানে ধৰ এই যি ইলেক্ট্ৰিচিটিত চলা বাছ অ' সেই সেই সেই গাড়ী চলোৱাৰ লগে লগে পেট্ৰ'লৰ মানে পেট্ৰ'লৰ ব্যৱহাৰ কমিছি বা কমাৰ লগে লগে প্ৰদূষণ টো কমি গেল ত সেনেকুৱা ধৰণৰ কিছুমান আৰু আমি সৰু এতিয়াৰ পৰা যেতিয়া সৰু সৰু কিছুমান মানে আগবঢ়াম কাম কৰিম তেতিয়া সেই ভৱিষ্যতত আমি সেই বস্তুটোৰ ভাল এট
অ মোৰতো মোৰ মতে না এইবিলাক চব ইলেক্ট্ৰিচিটি গাড়ীয়ে কৰি দিবা লাগে হয়নে আৰু মানুহক মানে আইন বান্ধি দিবা লাগে যে মানুহে চাইকেল চলক তেতিয়া মানুহটো অলপ সুস্থও থাকিব। ইতিয়া মানুহে মানে কেৱল এলাহৰ কাৰণে এইবিলাক গাড়ী চাৰি চলাই কেনে যাতে কামটো পটকে সোনকালে হওক সেইকাৰণেতো মানুহে যায় না জল্দি জল্দি সভালৈ গাড়ী চাড়ী সব চলাৱে এই ঠিক তেনেকুৱা কথা ইতা
অ' আৰু কি হয় তোৰ এই যিবিলাক ইলেক ইলেট্ৰিচিটি আজিকালি আগৰ দিনতকে এতিয়া কিন্তু বহুত মানে ইলেক্ট্ৰিকেল যিবিলাক গাড়ী আছে সেইবিলাক ওলাল ইৰিক ৰিক্সা হওক বা
ওলাই মানে চলাই নাই
অ অ অ অ সেইকাৰণেই আচলতে সেইবিলাক দেশ আমাতকে বহুত খিনি এতিয়া উন্নত হৈ আছে কিন্তু মই ভাবো আমাৰ ভবি আমাৰ ভাৰত খনৰ ভৱিষ্যতলৈ উন্নত আৰু উন্নত হ'ব
উম যদিহে মানে এইবিলাক নিয়ম কানুন বিলাক নীতি নিয়ম বিলাক মানি চলে
অ প্ৰত্যেকটো মানুহৰে কৰ্তব্য প্ৰত্যয়েটো মানুহৰে কৰ্তব্য আমি যাতে আমাৰ স সমাজখন বা আমাৰ চাৰিওফালে থকা যিখিনি বস্তু আছে সেইখিনি ভালদৰে ৰাখিব পাৰো
সেইটোতো, নিজে চেষ্টা কৰিব লাগিব, অহ সেইটোৱে টো এতিয়া পৰিৱেশ সুৰক্ষিত কৰাটো আমাৰ সকলোৰে দায়িত্ব ধৰা দা সকলোৱে এইবিলাক যদি ভালকৈ নিয়ম কানুনবিলাক মানি চলে তেতিয়া আৰু ভালে থাকিব আৰু চব
উম, উম, উম
দিয়া আৰু কথা পাতি ভাল লাগিল মোৰ বহুত যিহেতু আমাৰ পৰিবেশৰ লগত জড়িত কিছুমান ক কথা পাতিলো
তাকে আমাৰ কি মানে বহুখিনি সমস্যা হৈ আছে সেইখিনি কথাও পা ভাল লাগে ন উম, আহ দে আহ